হেল্ল' হেল্ল'!
হেল্ল'! নমস্কাৰ।
হয় নমস্কাৰ। আপুনি শুনিছে? হয়। অঁ আপুনি বৰ্তমান কিবা কৰি আছে নাই আজৰি আছে?
নাই ব্যস্ত নহয় মই।
হয়, অঁ আপুনি যদি ব্যস্ত নহয় তেতিয়াহ'লে আপোনাৰ লগত অকমান মই এটা বিষয়ত আলোচনা কৰিব বিচাৰিছিলোঁ। আপুনি সময় দিব পাৰিব না? অঁ বি হয়, বিষয়টো এনেকুৱা ধৰণৰ চোন আমি যে আদিম মানুহসকল আছিল মানৱ আদিম মানৱসকল আছিল সিহঁতৰ বিষয়ে অলপ কিছু কথা তাৰমানে আপোনাৰ লগত আলোচনা কৰিব বিচাৰিছিলোঁ।
হয়।
হয়, আপুনি জনাবলে ইচ্ছুক নে?
হয়, ইচ্ছুক।
হয়, অঁ ঠিক আছে। তেতিয়াহ'লে মই আগবাঢ়ো?
হওক কওকচোন কেনেকুৱা ধৰণে আপুনি জানিব বিচাৰে?
হয়। অঁ আদিম মানুহক সকল যে আছিলে আমাৰ পৃথিৱীত তেওঁলোকৰ জীৱন ধাৰণ কেনেকুৱা ধৰণৰ আছিল আপুনি অকণমান মোক মুখে-মুখে ক'ব পাৰিবনে?
হয়-হয়।
হয়, কওক চোন?
হয়। আদিম মানুহ আজিৰ পৰা আপোনাৰ মোটামুটি হাজাৰ-হাজাৰ বছৰ আগৰ মানুহ তেওঁলোক। তেওঁলোকৰ জীৱন ধাৰণ আদি পুৰুষসকল আৰু।
অঁ।
প্ৰথমে আজি বৰ্তমানৰ আৰু তেওঁলোকৰ যোনটো জীৱন-ধাৰণা বহুত মানে পাৰ্থক্য দেখা পোৱা যায়।
হয়-হয়-হয়। বাৰু কেনেকুৱা ধৰণৰ অকণমান ক'ব চোন?
তেওঁলোক আপোনাৰ আহ বাস কৰিছিল আপোনাৰ যিহেতু আগত আপোনাৰ আদিম যুগত আকৌ এনেকৈ ঘৰ বুলিবলৈ নাছিল।
হয়, বাৰু।
গুহাত আপোনাৰ বা পৰ্বতত পৰ্বত-পাহাৰ হাবিত তে তেওঁলোকে বাস কৰিছিল।
কৰিছিল আৰু কিছুমান ডাঙৰ গছৰ তলতো বাস
ডাঙৰ হয় ডাঙৰ গছ তেনেকুৱা বা গছৰ ও ওপৰতো তেওঁলোক থাকিছিল। ডালত নিজে কথা হয়, নিজে ঘৰ
হয়-হয়।
ধৰণৰ সাজি লৈ তেওঁলোকে বাস কৰিছিল তাতে।
হয়-হয়।
আৰু আপোনাৰ খাই মানে নিজৰ মানে খাদ্যখিনি নিজে চিকাৰ কৰি খাইছিল।
হয় বাৰু। আপুনি খাদ্যৰ কথা ক'লে যিহেতু অঁ তেতিয়াহ'লে মই খাদ্যৰ বিষয়ে আকৌ অকমান আপো আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ। তেওঁলোকে আমাৰ দৰে খাদ্য খাব জানিছিল নে?
তেওঁলোক আমাৰ দৰে খাদ্য খাব নাজানিছিল।
হয় বাৰু কেনেকে ধৰণে খাদ্য সংগ্ৰহ কৰিছিল বা খাদ্য খাইছিল অলপমান ক'ব পাৰিব নেকি?
হয়।
হয় কওঁকচোন অ', মানে কেনেকুৱা ধৰণে খাইছিল।
হয় তেওঁলোক আপনাৰ হাবি বা জংঘলত আ তেওঁলোকে স্বীকাৰ কৰি নিজৰ খাদ্যখিনি আ নিজে আহ তেওঁলোকে কৰি লৈছিল, হয় বনৰীয়া আপোনাৰ
জীৱ জন্তু
জীৱ জন্তু আ আপোনাৰ ফল মূল। বনৰীয়া মাছ, খেতি কৰিব নাজানিছিল তেওঁলোক।
মানে এ সিহঁতে কেনেকুৱা আছিলে অ', মানে ক'ব বিচাৰিছিল যিহেতু খেতি কৰিব নাজানিছিলে বুলি আপুনি কৈয়ে দিলে সিহঁতে তাৰ মানে কি প্ৰকৃতিত জি মোক মুক্তভাৱে পায় সেইবোৰে খাই ঘূৰি ফুৰিছিল। হয় সেইটো নিজে মানে কৃত্ৰিম ভাৱে কৃত্ৰিম ভাৱে তৈয়াৰ কৰি ল'ব পাৰা নাছিল। খেতি কৰিব পাৰা নাছিল হয়, আপুনি ঠিক মোৰ মনৰ কথাটোকে কৈছে বাৰু মই যিখিনি জানো আপুনিও বাৰু সেইখিনিকে কৈছে বাৰু। অ', আৰু, হয়। তেওঁলোকৰ পিন্ধন উৰণ বা কানি কাপোৰ কেনেকুৱা আছিল আপুনি জানেনে অলপ ক'বচোন।
হয় তেওঁলোকৰ আপোনাৰ জন্তুৰ জীৱ জন্তুৰ ছালবিলাক। তেওঁলোকে পৰিধান কৰিছিল আৰু আপোনাৰ। ডাঙাৰ ডাঙাৰ গছৰ বাকলিবিলাক গছৰ ছাল বুলি যে কওঁ।
হয় গছৰ ছাল বিলাক এ সে, অ', সেই অ', হয় হয় হয়। আৰু গছৰ পাতো পিন্ধিছিলে নেকি? হয় হয়।
পাত পাতেৰে আপোনাৰ
বৈ লৈছিল আৰু সিঁহতে সিহঁতে সেনেকে পৰিধান কৰিছিল অ',। হয় মানে সিহঁতে যিহেতু কাপোৰ উৎপাদন কৰিব জানা নাছ বা সেই বিষয়ে সহঁতৰ জ্ঞানো নাছিলে, হয়। হয় সিহঁতে বাৰু কথা বতৰা পাতিছিল নে না আকাৰ ইংগিত হিচাপত কথা বতৰা পাতিছিল অলপমান
অ', হয় অ', সিহঁতে আপোনাৰ কথা, কথা বতৰা সেনকে পাতিব মানে জানা নাছিল।
হয় হয়, সিহঁতে প্ৰথমতে শিকিব পাৰা নাছিলে ন? হয়।
লাহে লাহে মুখ আপোনাৰ মুখৰ শব্দ হাতৰ ইংগিতবোৰেৰে কথা ক'ব লাহে লাহে মানে তেওঁলোকে
হয়। হয় হয়, অ', সিহঁতে অ', সেনেলিছি সেন তেনেকা দৰে কিছিল বাৰু ঠিকে আছে অ', ইহঁতে খাদ্যবস্তু যে আপুনি ক'লে চিকাৰ কৰি খাইছিল বা ফল মূল খাই, ফল মূল বাৰু সিহঁতে কেঁচা কেঁচাই খাইছিল। আহ যিবোৰ অ', চিকাৰ কৰি খাইছিল মাংস বা মাছ সেইবোৰ চাই খাইছিল নে সিজাই খাইছিল আপুনি অকণমান জানে নেকি?
কেঁচাই মানে তেওঁলোকে আপোনাৰ প্ৰথমে আ জুইৰে আপোনাৰ মানে পুৰি খাইছিল।
হয় হয় হয়।
প্ৰথমে আপোনাৰ তেওঁলোকে মানে শিলেৰে খহি ঘহি হয়। হয়। খহি ঘহি
কৰিছিল হয়।
জুই প্ৰস্তুত কৰিছিল। জুই জ্বলাৰ পিছত তেওঁলোকে সেই মঙটো যোনটো চিকাৰ কৰি আনিছিল। তেওঁলোকে পুৰি খাইছ
হয়। অ', সিহঁতৰ দিনততো চাগে হেৰি নাছিলে। বাচন বৰ্তন নাছিলে। আমি এতিয়া যেনেকে ব্যৱহাৰ কৰি নাছিলে। সিহঁতে সিহঁতে চাগে শিলৰ ওপৰতে মানে যিবোৰ হেৰি কৰিব গৰম কৰিবলগীয়া বস্তু আছিল। সৰু সুৰাবোৰ চাগে জুইৰ ওপৰত শিল দি মানে শিক শি কি শিক শিকি কওঁ আমি এতিয়া কথিত কথিত ভাষাত ক'বলৈ হ'লে শিকি খাইছিল আৰু
শিকি শিকি খাইছিল হয়।
অ', হে কি খাইছিল? অ', ঠিক আছে আপুনি এ
আপোনাৰ
হয়। হয়। হয়। হয়। এতিয়া সি তেওঁলোকে বসবাস কৰাৰ কথা আপুনি ক'লে বাৰু গোঁসাত দোষ বসবাস কৰিছিল বা গছৰ তলত বসবাস কৰিছিল। এ গু গুহাত যে বসবাস কৰিছিল কি কাৰণত কৰিছিল? আপুনি কি বুলি ভাবে বা কি বুলি জানে আপুনি গুসাত বসবাস যে কৰিছিল কিহৰ কাৰণে? তেওঁলোকতে বাৰু ঘৰ নাছিল।
হয়।
আপুনি ইয়াৰ বিষয়ে জ্ঞাতনে?
অ', ইয়াৰ বিষয়ে মই ইমান ভালদৰে জ্ঞাত নহয়।
হয়। বাৰু অ', মই বাৰু যিখিনি জ্ঞাত আপোনাক মই জনাবলে সুখী হৈছোঁ। তেওঁলোকে গোঁসাত বাস কৰিছিল। কাৰণটো হ'ল আমি যেনেকৈ এতিয়া আমি ঘৰৰ এটা ভিতৰত কিয় বাস কৰিব বিচাৰোঁ বা আমি কিয় বিশ্ৰাম লব বিচাৰো ৰ'দ বটা বৰষুণৰ পৰা হাত সাৰিবলৈ আৰু লগত সিহঁতৰ দিনত কি কি নাছিল? আমাৰ এতিয়া যেনেকে যান্ত্ৰিকতা বা কৃতিত্ব সেইবোৰ নাছিল। সিহঁতৰ সেনেকে শত্ৰু নাছিলে। সিহঁতৰ শত্ৰু আছিল। কেৱল একমাত্ৰ বনৰীয়া জন্তুসকল। সেই বনৰীয়া জন্তুৰ পৰা হাত সাৰি থাকিব কাৰণে গুহাৰ আশ্ৰয় লৈছিল। মানে গুহাত থাকিলে হয়তো কিছুমান বন্ধুৰীয়া জন্তুৱে দেখা নাপায় বা গম নাপায়। আৰু আপুনি অলপ আগতে কলে গছৰ ওপৰতো থাকিছিল।
হয়।
সেই গছ ওপৰটো বনৰীয়া জন্তুৰ বাবে মানে বন জন্তুৰ পৰা হাত সাৰি থ হয়। হয়। হাত সাৰি থকাৰ কাৰণে ভাবিছিল। হয়। হয়। বাঘ বাঘ, ভালুক, বাঘ, ভালুক যিবোৰ হিংস্ৰ জন্তু আছে, আৰু সেইবোৰৰ পৰা হাত সাৰি কাৰণে তেওঁলোকে সেনেকুৱা ধৰণৰ মানে বাসস্থান বিচাৰি লৈছিল আৰু
হয়।
হয়। তেওঁলোকে বাৰু জুই আদিতে জুইৰ আৱিষ্কাৰৰ কথা জানিছিল নে? নে পিছত মানে পৰ্যায়ক্ৰমে জুইৰ বিষয়ে শিকিছিল আপুনি অলপ জানে নেকি?
তেওঁলোকে প্ৰথমে আপোনাৰ জুইৰ কথা জনা নাছিল। তেনেকৈ প্ৰথম মানে যেতিয়া আপোনাৰ বজ্ৰপাত হৈছিল।
হয়।
বজ্ৰপাতৰ জুই ব্যৱহাৰ তেওঁলোক হয়। প্ৰথমে তেওঁলোকে বজ্ৰপাতৰ জুই ব্যৱহাৰ কৰিছিল। পিছত পিছলৈ আপোনাৰ ঘঁহি ঘঁহি
অ, শিল ঘঁহি ঘঁহি জুই উঠাইছিলে, হয় বাৰু একদমেই আপুনি সঁচা কথাটো কৈছে। তাৰ লগতে জুই কেনেকে বাৰু জুই যে আছে পৃথিৱীখনত, জুই যে লাগে সেই কথাটো ক'ৰ পৰা আহিল আপুনি জাননে? সিহঁতে কেনেকে মানে বিচাৰি পালে? কেনেকে আৱিষ্কাৰ কৰিলে? বজ্ৰ পাতৰ কথাটো ক'লে বাৰু সি এ তাৰপিছত আৰু কি? শিলে শিলে ঘুহা খাই মানে জুই উঠা কথাটো ক'লে। আৰু এটা আছে তাৰ লগতে বনজুই দেখিছিলে তেওঁলোকে।
তেওঁলোকে মানে হয় হয়, বনত আপোনাৰ জংঘলত হাবিত নিজে নিজে যে জুই লাগি যায় কেতিয়াবা?
অঁ সেইবোৰ দেখিছিল। সেইবোৰ দেখি থাকে বনত যিবোৰ ফল মূল বা ধৰ বেলেগ অ জীৱ জন্তু সেইবোৰ তাৰমানে জ্বলি চাই হৈ যোৱা সিহঁতে পাইছিল আৰু সেইবোৰ সিহঁতে পিছদিনাখন ভক্ষণ কৰি ভাবিছে ইয়াত সোৱাদ পূৰ্ণ মানে খাই উপযোগী যেন লাগে। সে তেনেকে তাৰমানে সিহঁত তে জুইৰ কথাটো মনলৈ আহিছিল। সেইটো জুই জ্বলাই খালে যিহেতু, আমাৰ খাদ্যবোৰ খাই বেছি ভাল লাগে বা সোৱাদ বেছি লাগে কেঁচাই খোৱাতকে সেইটো অ। সেই সেই কথাটো সিহঁতৰ মনলৈ আহিছিল। তাৰ পিছত সিহঁতে কি কৰিলে? অ, শিলৰ শিলে শিলে ঠেকা খোৱাটো পালে। শিলৰ ঘহনীটো পালে। হয়, সেনেকে আৰু অ, শি শিলে শিলে ঘঁহনি কৰি তাতে জুইৰে যিটো ফিৰিঙতি উঠে, তাতে কি? জাবৰ জোথৰ বোৰ দি মেলি সিহঁতি জুইয়ৰ প্ৰস্তুত কৰিছিলে। হয় বাৰু হয়। ঠি ঠিকে আছে আপোনাৰ পৰা এইখিনি জানিব পাই অশেষ ধন্যবাদ। অ, কওকচোন?
মই এটা কথা জানিব বিচাৰিছিলোঁ মানে তেওঁলোকে যিবিলাক স্বীকাৰ কৰিবলৈ আপোনাৰ সঁজুলি পাতিক মানে কি ব্যৱহাৰ কৰিছিল জানে নেকি আপুনি?
অ, ইয়াৰ বিষয়ে মই যিখিনি জানো বাৰু আপোনাক জনাও? আহ, তেওঁলোকৰ কৈছোয়ে তেওঁলোকৰ জীৱন অতি সহজ সৰল আছিল। সিহঁতে মানে যান্ত্ৰিকতা নাছিল বা কৃত্ৰিমত্তা নাছিল। সেইবোৰ একো জনা নাছিল বা দা কটাৰী সিহঁ তে ব্যৱহাৰ সেই সময়ত শিকা নাছিল বা দেখাই পোৱা নাছিল। সিহঁতে আৱিষ্কাৰি কৰি কৰিব পাৰা নাছিল। সেই সময়ত তেহঁতে, এ শিলেৰে সিহঁতে সেই অস্ত্ৰসমূহ বা সিহঁত তে সজুলু সঁজুলিবোৰ সিহঁতে শিলেৰে তৈয়াৰ কৰিছিল। শিল বোৰ জোঙা শিলেৰে। মাৰি বা লাঠিৰে কিছুমান জন্তু হানিছিল। জ, হয়। কিছুমান মানে হয় ডাঙৰ শিলেৰে জন্তু মাৰিছিল বা দলবদ্ -ধ ভাৱে আগুৰা আগুৰি কৰি জ জন্তুবিলাক খেদি খেদি মাৰিছিল।
হয়।
সেনেকে চিকাৰ কৰিছিল সিহঁতে।
মানে আপোনাৰ অ, অ শিলেৰে আপোনাৰ কুঠাৰ কুঠাৰ ধৰণৰ তেওঁলোকে সঁজুলি নিজে নিৰ্মাণ কৰিছিল আৰু।
সে সেনে সেনেকুৱা আকৃতিৰ সঁজুলি তেওঁলোকে নিজে তাৰমানে ভা ভাবি ছিল। ভাবি পেলে সিহঁতে প্ৰস্তুত কৰি লৈছিল। হয় হয়। হয় সিহঁতে ল লহাৰ ব্যৱহাৰ জনা নাছিল বা লহা সিহঁতে পৃথিৱীত মুুক্ত ভাৱে পোৱা নাছিল
পোৱা নাছিল হয়।
হয় আমি এতিয়া দিছো লহাৰ বস্তুৰে আমি সঁজুলি হিচাপে ব্যৱহাৰ কৰো প্ৰায়
হয়
হয় এতিয়া আহ আদিম যুগৰ আপোনাৰ পৰা আৰু জানিব বিচাৰে আদিম যুগৰ মানুহ আৰু এতিয়াৰ মানুহ মনৰ মাজত আপুনি কিবা পাৰ্থক্য দেখেনে?
হয়
কওকচোন?
আদিম যুগৰ মানুহে আপোনাৰ হয় মানে তেওঁলোক যিহেতু পৰিৱেশ তাতে হাবি বনত যিহেতু বাস কৰিছিল তেওঁলোকে প্ৰকৃতিৰ লগত তেওঁলোকে মানে মিলি থাকিবলৈ জানিছিল কেনেদৰে মিলি থাকিব লাগে। গছ গছনি জন্তুক জন্তু জীৱ জন্তুৰ লগত বিপদ কেতিয়াবা আপোনাৰ বিপদ হ'লে গোটেইখিনি একলগ হৈ থকা
হয় দলবদ্ধ ভাৱে থাকিছিল হয় মানে এজনে থাকিলে হয়তো হিংস্ৰ জন্তু সিহঁতক আক্ৰমণ কৰিবও পাৰে কিন্তু দলবদ্ধভাৱে থাকিলে এজনক আক্ৰমণ কৰি আনকেইজনে সিহঁতক ৰক্ষা কৰিছিল হয় অ হয় সেনেকে দলবদ্ধ ভাৱে থাকিছিল। অ আপোনাৰ পৰা এইখিনি সময় পায় বা বহুমূলীয়া সপোন সময় পায় মই অতিকৈ নিজকে ধন্য মানিছো আজিলৈ ইমানতে হয় কওকচোন
জানিব পাৰি মানে ভাল লাগিল।
মই নিজকে ধন্য মানিছো কিবা যে জনাব পাৰিছ আপোনাক হয় আজিলৈ ইমানতে সামৰিছো।
হয় ধন্যবাদ।